অ কত কওক শুনি আছো কওক।
ভাত খোৱা হ'ল?
ভাত অলপ পিছতহে খাম বাৰু। আপোনালোকে?
নাই আমিও খোৱা নাই খাম আও। ইমান সোনকালে নাখাও নহয় মানে দছটা চাৰে দশটাত খাও।
অ কি দি খাইছে আপুনি সেইটো কওক, আজি কি বনালে?
গৰমটো কাৰণে এনে নিৰামিষ ভাতকে খাম বুলি ভাবিছো। বনাই থৈছো আহ ইমান গৰম।
অ
মিছ খাই ভাল লাগে অকমান টেঙা জোল বনাইছো।
হয় হয় হয় হয় ঠিকে কৈছে আপুনি।
মানে কি ক'ব বিচাৰিছো জানা?
হয় কওকচোন।
জলবায়ুটো কাৰণে মানে আমাৰ কমান বেয়া লাগি আছে থাকি মানে ভাল লগা নাই। বহুত গৰম পৰিছে আজিৰ দিনটোত আৰু তাতে মানে কি হ'ল ঘৰত মানে উ কাম কৰি আছে যে কাম কৰি থকাৰ কাৰণে মানে বহুত কষ্ট হৈছে আমাৰ যোগান দি থাকিব লাগে। চাহ বনোৱা ভাত বনোৱা এইবিলাক কামতে মানে দিনতটো ব ব্যস্ত আছো। ব্যস্ত থাকি থাকি মানে এনেকুৱা লাগিছে এতিয়া মানে ভাল খাব ইচ্ছা যোৱা নাই ৰবা তোমোক কোৱা যে এই মানে এ ভাইককাই কেইটা যে ক'বাত মানে সকাম আছিল নেকি গৈছিল মানে দেখা পালো আজি
অ নাই নাই সকাম মানে কি জানে সকাম বুলিয়ে ক'ব পাৰি মানে কি হয় অসুজিয় চোৱা বুলি কয় যে সেয়া মানে পাতিছিলে তাৰ পিছত মানে কি মাতিছিলে ভকত সকলক মাতিছিলা আমাৰ তেখ তেখেত তেখেতসকলকো মাতিছিল ছিল মৰা তাৰ পিছত কি হ'ল মানে কিবা এটা লেঠা ওলাই সিহঁতে তাত অঔসুধিয়ে সকামটো কামটো কৰিয়ে এবেলা কাম কৰি আৰু এঘৰত মানে কিবা পুথি পঢ়িবলৈ নে কি কৰিবলৈ মাতিছিলে ভকত হিচাপে তাত গ'ল মানে তাৰপিছত তাত যোৱা মানে তাৰপিছত সেইটো কাৰণে আজি দিনটো মানে গোটেই দিনটোয়ে আজি মানে তেনেকে ব্যস্ত থাকিব লগা হল নহয় জানো
মই মানে সিহঁতক মানে ৰাস্তাত গৈ থাকো অ ৰাস্তাত গৈ থকা দেখিলো যে অ সেইটো কাৰণে মানে মই ফোন এবাৰ ভাবিছো ইহঁত ক'লৈ গৈছে ধুতি পাঞ্জাবী পিন্ধিছো দেখা পালো যে ভাবিলো কিবা সকাম চকাম অ তে বৰ ধুনীয়া ভাল লাগিছে মানে গোটেই কেইটা একেলগে গৈছে যে এখন মানে মডুমতে গৈ থকা দেখা পালো টুমডুমত গৈ থাকোতে মানে মোক ঘপককৈ চকু
অ সিহঁতৰ লগত আৰু অ হয় সিহঁতৰ সেই তিনি সিহত তিনি জনৰ লগত আৰু উম সাতজনে আনজন গৈছে মানে কি হয় তাতে মানে টমটমতে উঠাই কেনে লৈ যাব আৰু গোটেই কেইজন একেলগে যাব মানে আৰু মানে দুঘৰত যিহেতু যাব লাগিব নহয় জানো সেই সেইকাৰণে মানে গোটেই কেইজন যিহেতু ইয়াৰ পৰা গৈছে একেলগে গৈছে লগে ভাগেই গৈছে কাৰণো অকলে যোৱা কামো নহব কাৰণো কিয় গোটেই কেইজন লগে ভাগে গলে সেই কামটো হব নহয় জানো
অ মই মানে চিন্তা কি কৰিলো কিবা বিয়া সবাহ আছে নে কিবা গম পালো বাৰু এতিয়া তোমাৰ সকামলৈ গৈছিল বুলি মানে কথা হ'ল কি এনেকে যদি ভাই ককাই একেলগে একতা হৈ থাকে নহয় ভাল লাগে মানে উম মানে সিহঁতক যেতিয়া দেখিছো নহয় তেতিয়া মানে মোৰ মানে এই ভাইটি আৰু দাদা আমি মানে মনত পৰিছে সৰুতে যেনেকে আমি একেলগে গোটেই সোবা ডাঙৰ দিঘলৈ আহিছিলো সেই কথাটোলৈ মোৰ মনত হৈগল আও হেতু কাৰনে মই ফোন কৰি সুধিলোঁ হয় নে নহয় মানে গোটেই কেইজন মানে দূৰৰ পৰা দেখিলো যে গাড়ীৰ ভিতৰত ধৰিব নোৱাৰিলো মানে ভালকে তথাপি মানে দুজনক চিনি পাইছো যে সেইটো কাৰণে মই তোমাক সুধিলো সেইকাৰণে মানে সোধা হল আকৌ বেয়া নাপা পাবা দেই মানে মই কিয় সোধা ক নাই
আপুনি নজনা কথাতো মোক সুধিছে নহয় জানো মই তাক বেয়া পোৱা কথা আহি নপৰে কাৰণো কিয় আপুনি নাজানে কাৰণে শুনি খুজিছে আপুনি তেনেকুৱা নহয় যে মানে জানি বুলি আমাক সুধিব নহয় জানো মান বেয়া পোৱা নাই হয়
মইনে ভাবিছো সুধিম বেয়া পাবা নেকি সুধিম বেয়া পাবা নেকি তথাপি কৰি মানে মনতটো মানে খাই বৈ এ মানে ৰান্ধি কৰি লৈ পেলাই মানে এতিয়া বহি আছো যে পঢ়ি থাকাৰ কাৰণে মই ঘপককে মনত পৰিলে সুধিয়ে দিওঁ আৰু বেয়া পালেও পাব আৰু
অ অ অ
মানে যোৱাত ভালেই লাগে সকলো একেলগে যদি তেতিয়া যাই নহয় তেতিয়া পৰিবেশতটো মানে কিবা এটা মানে ভাল লাগে অ আৰু মানে আমাৰ ঘৰতো মানে এখন পাঠ পঢ়াম বুলি ভাবি আছো মই সেয়া মানে গোটেই কেইটাকে মাতিম বুলি ভাবি আছো পাঠলৈ মানে ভাবিছো ভাব এনে অকমান মানে নিয়ম কানুন কৰিম বুলি ভাবি আছো ব অ মানে কৰিবলগীয়া কাম অলপমান আছে যে মানে পাতিম পাতিম খন মানে উ পাঠ এখন পাতিম পাতিম বুলি বহুত দিনৰ পৰা ভাবি আছো আৰু মানে সময় পোৱা নাই যে সুবিধাত মিলা নাই মাতিম কিন্তু আহিব দিবা দেই
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় আৰু শুনক আমাৰ ঘৰতো মানে কিবা পাঠ পঢ়াম বুলি গৈছে কিন্তু মাতিলে কিন্তু আহিব না নকৰিব কিন্তু দেই
অ যাম যাম কাৰণ তো আমি যদি অহা যোৱা আকৌ গোটেই কেইজনে ধৰ একেলগে মিলা মিছাতে নাথাকো তেতিয়া মই যদি নাযাওঁ তুমি কেনেকে আহিবা মইতো যাব লাগিবই মই গ'লেহে তুমি আহ আহিবা সে ভাবি পেলাই মানে ধৰা মই যাম বুলি উম ভাবিছো মা আগতেও মাতিছিলে মই যাব নোৱাৰিম। মোৰ মানে বহুত প্ৰব্লেম চলি থকাৰ কাৰণে ঘৰত যাব নোৱাৰিলো। মই বোলো বেয়াই পাইছা নেকি সেইটো কাৰণে মই মানে বেয়াও লাগিছে সুধিব দুবাৰ মাতিলে দুইবাৰ যাব নোৱাৰিলো এতিয়া মানে এইবাৰ যদি পাতা মাতা মাতিলে যাম। খালি মোক অকমান তিন চাৰিদিনৰ আগতে ক'বা দেই
কালো বিভিন্ন ধৰণৰ আপোনাৰ লেঠাৰ থাকে নহয় জানো বাৰু আপুনি ঠিকেই কৈছে বাৰু
ঘৰ চলাব লাগে অকলশৰীয়া মানে হয়।
হয় হয় আপুনি নকৰিলে কটা মানৰ লগত আছে হয়
আহ
আপুনি এতিয়া খোৱা বোৱা কৰিলে নাই?
নাই নাই খোৱা নাই দেৰিকে খাম। গৰমটো কাৰণে মানে দেৰিকে খাম বুলি ভাবি আছো। আও ধৰা এ কিবা মানে ভাল লাগি থাকা নাই গৰমৰ কাৰণে
হয় হয় থাকেই বোলো একদম মানে উ গৰমত যে দৈ খাইছো আপুনি খাইছেনে নাই? মই কিন্তু দৈ খাইছো দেই যোৱাকালি বজাৰত গৈছিলো যে দৈ অলপ লৈ আনিলো আমি গোটেই পৰিয়ালটে খাইছো এই গৰমত ইমান ভাল লাগিছে নহয়। আপুনি খাইছেনে নাই দৈ এইবাৰ
দৈ মানে খাও মই নোখোৱা নহয় মই চুঙা দৈটো আনি খাও
অ ময়ো চোঙা দৈয়ে আহিছিলো যোৱাকালি হয়।
অ চুঙা দৈটো মানে মই কোপ এই পাহাৰৰ পৰা বেচিব আহে নহয় আমাৰ চাৰিআলিত এই চাৰিআলিৰ পৰা মই চুঙা দৈটোকে লৈ আনো মাজে মাজে আনিয়ে থাকো।
খাই চুঙা দৈ দামটো বেছি।
আমাৰ ইয়াত এ মানে এটা এটা মানে চুঙাত আমি এশ টকা এশ টকা দি আনো। কৰবাত দেৰলিটাৰ, দেৰ লিটাৰ থাকে বুলি কয় কিমান থাকে নাজানো আৰু নহয় জানো এতিয়া মানে দৈটোতো আমি জুখিব নোৱাৰো। চুঙাত পানী চানী নোহোৱা একদম মানে গোটা হৈ থাকে। তাত আমি জুখিম কেনেকে সেইটো কাৰণে কয় কি দেৰ লিটাৰ দেৰ লিটাৰ বুলি কয় বিক্ৰী কৰিব আনা কেইটাৰে তাৰ পৰা মই মানে এশ টকা এশ টকা দি পেলাই মানে লৈ আনো।
হয় মইও মানে একদম আমাৰ যে পৰিয়ালটো গো ল'ৰা ছোৱালী দুটা যে ইমান খাই ভাল পায় নহয় আৰু মই পাপাকেও খাই ভাল পায় মোৰ মুথতে মই আকৌ এটা কথা সিহঁতে দৈ খালে আকৌ যিমান টেঙাই হওক বা যিমান মিঠা মিঠাই নহওক কিয় দৈ সিহঁতে চেনি বা মিঠাই দিব। মই আকৌ দৈত আকৌ টেঙা মই যে দৈ যিমানহে টেঙা হওক বা মিঠা হওক সেইটো ক'বলগীয়া নাই মুথতে মই চেনি আৰু মিঠৈ নিদিওঁ মই অকল টেঙাটো টেঙাটয়ে খাওঁ।
অ তাৰ পৰা আজি আমাৰ বাৰীত মানে ডাউক চৰাই যে, ডাউক চৰাই বুজি পোৱা নহয়। অ এই মানে মানুহ দুজন মান আহিছিল ডাউক চৰাই ধৰিবৰ কাৰণে। কিবা বোলে বেমাৰত লাগে কৈছে বাইদেউ আপোনালোকৰ বাৰীত ডাউক চৰাই আছে মই ধৰি লৈ যাওঁ। মোৰ মানে কৈছো মোৰ নধৰিবা বনৰীয়া জীৱ মই একদম নিদো কাৰণটো আমাৰ বাৰিত ডাউক চয়াই ধৰিলে কিন্তু মই বহুত বেয়া পাম কিবা কিবি কৈ গালি দিলো। পিছে নহয় বাইদেউ আমাক এটা বেমাৰত লাগে। কৈছে তাৰ কৈছে ব্লাডটো আমাক কিবা কাম মানে বেমাৰত লাগে এনেকে। কৈছে। মই কলো একদম নধৰিবা। হা নাই নাই মই ধৰিব নিদি লো। কাৰনটো ধৰিব দিয়া মানে আজি দিলে আকৌ তেওঁলোকে আকৌ এদিন বি চাৰি আহিব তেওঁলোকেকে দেখি আৰু বেলেগেও আহিব। সেইটো কাৰণে মই বন্ধ কৰি দিলো। মোক খং উঠি গৈছিলগৈ। মোক খং দেখি মানে সিহঁতে কৈছে বাইদেউ কৈছে নমস্কাৰ কৈছে আজিৰ পৰা আৰু নাহো। আহ মানে আমাক বেয়া নাপাব আৰু। মই বু তুমি বেয়া পায়ও মোৰ লগত লাভ নাই। কাৰণটো মোৰ মই মোৰ বাৰীত মই বনৰীয়া জী জীৱ মই কৰিব নিদিওঁ। তেনেকে কৈ দিলো তোমালোকৰ বাৰিত থাকে নাই বাৰু?
অ থাকে থাকে আমাৰটো বাঁহৰ গছতো থাকে। মুঠতে আমাৰ ঘৰত থাকেই দেই। কিন্তু কথাটো হ'ল কি ডাউক চৰাই বোলে ধৰিব নাপায়। কিবা খাওঁ পাত কথা আছে বোলে। আৰু যে একদম কোত কোত টুক টুক টুক টুক পানী পানী বহা সময়ত যে কি ধুনীয়া চাউড দি থাকে নহয়। আৰু দাক চাইকেইটা দেখিলে কিবা সুত মাৰিব সুত মাৰিব লাগে বহুত ভয় লাগে দিয়ক। কেনেকে মানুহবোৰে ধৰে আৰু কেনেকে খাই নাজানো আৰু দেই, মই যে ডাউক চৰাই দেখিলে ভয়ে লাগে কাৰণটো কিয়, মাংস মাংসই নাই খালি মান চৰাইটো ওখ পাখ বুলিহে আৰু হয়নে।
অ, মোৰ মানে দেখি মানে খং উঠি গৈ যায়
হয় হয়
খাব নিদো মই। মই নিজেও নাখাম, মোৰ বাৰীত তেনেকে মই বনৰীয়া জীৱ মই মানে বধ কৰিব নিদো।
হয় আগতে যে আমাৰ বাৰীত যে একদম শিমলু আছিল, বৰটোকোলা আছিল, কেনেকে পিষ্টল মানে কেনেকে গুলটি এৰি মাৰে মানে নাজানো আৰু দেই মৰি
অ আৰু মানে এই বনৰীয়া চৰাই বাঁহ বিলাক যে কৰাম না কি কয় এইবিলাক চৰাই যে। উম বাহৰি টোকা কিবা কিবি সেইবিলাক মানে ল'ৰা ছোৱালী ল'ৰা ছোৱালী বিলাকে ধৰিব আহে নহয় মই সিহঁতক ধমকি মাৰি মাৰি পঠাই দিম। একদম নুচুবা। মানে ই ওলমি ওলমি বা তামোল গছত যে থাকে যে, এই মানে অ, কি চৰাই বাস, টুকুৰা নে কি টুকুৰা চাই নে কি কিবা এটা কয় মই মানে নামটো ইমান মানে মন ত নাই পাহৰি মানে সেইটো চাই ধৰিব আহিলেতো মই আৰু গালি দি দিওঁ। একদম নধৰিবা বুলি কৈ দিওঁ কাৰণটো ধৰা মানে, উম এটা জীৱক হত্যা কৰা হয় সৰু সৰু পোৱালি কেইটা নি তেওঁলোকেতো পুহি পেলাই কি কৰিব।
কি কৰিব তাকেইেতো সিহঁতে মাকৰ অভাৱত, দেউতাকৰ অভাৱত, কিমান কান্দিব হয়নে কিমান দুখ দিব কিমান মানে সিহঁতে মানে অভিশাপ দিব কোনো